কি কৰিছা?
আছো এনেই তুমি?
মই ক'ত বতাহ পাও ক'ত গছ -গছনি আছে ঘূৰি চাই ঘূৰি ফুৰিছো।
অ', আমিও একেই গছৰ তলতে বহি আছো। ভাত পানী খাই আহি আকৌ।
ভাত পানী খালা?
উম, খালো শুই দিয়া তুমি?
আছো ময়ো খালো।
উম, কি দি খালা আজি ভাত? দুপৰীয়া সাজ?
নিৰামিছ কি খাবা।
উম।
গৰমত একো খাব মন নাযায়।
অহ। আৰু কোৱা খবৰ খাতি? এনেই আছো গছৰ তলতে বহি।
তাকে খবৰ খাতি মানে ঠিক-ঠাক।
উম ঠিক
তাকেহে গোটেই ৰ'দ দিছে। ক'ত যাও, ক'ত নাযাওঁ লাগিছে। আৰু আজিৰ দিনটো নেটৱৰ্কটো ইমান বেয়া নহয়।
অ।
উম, বহুত বেয়া মানে আজি মানে একে কাকো মানে একো চাবও পৰা নাই। ইউটিউবত চাব পৰা নাই, ইনষ্টাগ্ৰামো চাব পৰা নাই।
তোমালোকৰ চাগে আজিহে। আমাৰ যে ইয়াতে সদায় হয়। ইমান নেটৱৰ্কৰ প্ৰব্লেম ভিডিঅ' ৰা তি হলেতো আৰু ভিডিঅ' চাব নোৱাৰো। এই ফ্লাইট মত মাৰো। একে মানে নহয়।
অ। চাব নোৱাৰি।
উম।
উপায় নাই অ। মোৰ মানে ফ'ৰ জি যে ফোনটো। এয়া আৰু নেটৱৰ্কটো বেয়া।
অ-অ।
উম।
নেটৱৰ্ক প্ৰব্লেম আমাৰ ফালে কাৰেণ্টৰ প্ৰ লাইতে নাথাকে। অ শুনিছা?
মই কৈছো যে হেৰি ভন্টি ফাইভ জি যে, মোৰ ফ'ৰ জি ন।
অ।
সেইকাৰণে অলপ দিগদাৰ হয়।
উম।
উম। লাইটটো নাই
আমাৰ ফালেও নাই। কাৰেণ্ট উম।
গছ
কি বনালা আজি?
আজি আমাৰ কচুৰ তৰকাৰী। আকৌ ডিমাম টেঙা খালো। ইমানেই আৰু।
তুমি গাছ টেঙা খোৱা নে?
অ খাও অলপমান। টেঙা খাব ভাল লাগে। কিন্তু মই বনালে মানে ভাজ ভাজি বা তৰকাৰী এনেকে কৰিলে মই ভাল নাপাওঁ।
গাছ টেঙা।
উম।
আমাৰ কচু পুলি দি দিয়ে কেতিয়াবা। ইমান সোৱাদ লাগে খাবলে।
অ।
তাতে মচন্দই দি দিয়ে।
উম।
খাবা বুলি মত আৰু তুমি হেৰি
টেঙা
মজা লাগে খাই আমাৰ ঘৰত বনাই মায়ে বনাই। সেইটো বস্তু মানে মাৰ হাতৰ বাহিৰে বেলেগ হাতে ভাল নালাগে খাই। তেষ্টটো মায়ে মানে টেকনিকটো জানে যে
অ' চবে বনাব নাজানেই কিছুমান আকৌ বেয়া হৈ যায় তিতা হয়।
টো জানে কিন্তু মানে বনাব এলাহ কৰে।
অ'
সেইটোহে বেয়া কথা মানে প্ৰায় ময়ে বনাও কিন্তু এনেকুৱা মানে মাংস জাতীয় বস্তু এনেকে আনিলে মানে এ ৰেচিপি টো মায়ে বনাই বেছিকে।
উম
উম আৰু যি যি বস্তু দিয়ে মানে কম পৰিমণৰ বস্তুয়ে দিয়ে। আদা নহৰু দিয়ে। বাকী মছলা পাতি মানে বহুত কম কমকে দিয়ে কাৰণে সোৱাদটো বেছি লাগে।
উম গেছতকৈ জুইত বনালে বস্তু যে ধুনীয়া হয় খোৱাদ।
বহুত মজা লাগে অ' সেইকাৰণে চাগে মায়ে জুইত ব নাই বেছি।
অহ
পনে
উম
আৰু ছাগলী মাংসটো এতিয়া গৰমত খাব নোৱাৰে। ব্ৰইলাৰতটো খালে খাব পাৰা আৰু বাক- স লোকেল মুৰ্গীটো অকমান ব্ৰইলাৰটো কিবা কাগজত খাওঁ খাওঁ। মই অকমান খাওঁ আৰু কিন্তু তেওঁ মানে অ' বেমাৰ এটা আছে সেইটো কাৰণে খাব নালাগে আমি আৰু মুখ বিচাৰি নাখ- খাওঁ নহয়।
উম হ'লেও বাচি খাবা আৰু উম বেলেক মাংস খাবা?
বেলেগ মাংস খাওঁ কিন্তু তেওঁ ওচৰত খাই থাকিলে অলপ লোপ লাগে দিয়াচোন।
অ' অ' মাংস মাছ বোলা বস্তুটো ন অকমান খাবলে মন যায় আৰু।
সেই টোৱে, ওচৰত যদি খাই থাকে চব মানুহে ঘৰৰ পৰিয়ালে, তুমিনো কেনেকে নোখোৱাকে থাকিবা?
অ। অ সেইটো এটা।
সদায় খোৱা নহয় বাৰু কেতিয়াবা।
আমাৰ আকৌ খাহী মাংসটো ইমান নচলে। মাছ আৰু এই ব্ৰইলাৰ মাংস লোকেল। এতিয়া পিছলে খাই মাংস মাংস নাখায় আৰু গাহৰি। সেই দুটা আমাৰ ঘৰত।
হ ময়ো ভাল পাওঁ দেই খাই।
হম।
গাহৰিতো খুব প্ৰিয়। মই বনাব জানো ধুনীয়াকে।
অ'।
আমি চবাচোন যোনটো বস্তু ভাল পাওঁ। খাই বস্তু সেইটো কিন্তু বনাব জানিব জানোৱে। বেলেগ জানো বা নাজানো সেইটো মেটাৰ নক ৰে। নিজৰ খোৱা বস্তুটো আগতে ভাল
উম। নিজে ভাল পোৱা বস্তুটো মানে ভালদৰে ৰান্ধা আৰু।
হয় না।
উম আৰু ক'তো নোযোৱা নেকি ঘূৰিবলে?
তাকে কত যাবা নো? গৰমত যাবলৈও ইচ্ছা নাযায় নহয়।
তাকেহে।
তুমি জিমেইলৰ একাউণ্ট বনাব জানা?
মই নাজানো। মোক বেলেগেহে বনাই দিছে। অ।
মই শুনিছো মানে। জিমেইলৰ একাউণ্টৰ কাৰণে প্ৰথম গুগলত গৈ পেলাই ভেৰিফিকেচন কৰিব লাগে নেকি?
অ।
অলপ চলপ শুনিছো মানে। তাৰপিছত ভাবিছো কোনোবাই যদি জানে মই এটা একাউন্ট বনাই ললো হয়। তেতিয়া ইউটিউব, ইনষ্টাগ্ৰাম চলাব কাৰণে লাগে আৰু নিউজ বিলাকো আজিকালি দে খুন কিয় বেলেগহে আহে। তোমাৰ যোনটো মুড হৈ থাকে সেইটোৰ ওপৰত ডিপেণ্ড কৰিহে আহে। তুমি দুখত দুখত থাকিলে দুখত আহে, হাঁহি থাকিলে হাঁহিব আহে।
গম পাই যায় নেকি যে মই দুখতে আছো নে ফূৰ্তিতে আছো।
যদি ফোনটো আগতে গম পায় তেতিয়া ফিউচাৰটো কথাও গম পাব। কি হ'ব? হয় নে নহয়? ইমান খিনি কথা গমেই পাই মোডটোৰ কথা।
কেনেকে বা গম পাই? কেনেকুৱা কেনেকুৱা ভিডিঅ' বোৰ আহি থাকে।
তুমি সেইকাৰণে মানুহে কিয় কয়? সেইকাৰণেটো সেইকাৰণেটো যেতিয়া তুমি দুখত থকা ন ইউটিউব বা ইনষ্টাগ্ৰাম চলাবই নালাগে। ইউটিউবটো নাহে বাৰু তথাপিও ইনষ্টাগ্ৰামটো চলাব নালাগে। দুখেৰে ভৰি পৰিব ভিডিঅ'বোৰ। আৰু দুখহে লাগিব
অ ইউটিউবটো নাচাওৱে মই প্ৰায় ফেচবুকে চলাও।
অ, ফেচবুক চলোৱা। মই ফেচবুক এৰিছো বাৰু চলোৱা নাই। এনে ফলৱাৰ্চবোৰ কিটিং কিটিং মাৰি থাকে, কিমান চাবা আৰু। নটিফিকেশ্যনত।
উম। মোৰ ফেচবুকটোৱে চাই ভাল লাগে। কথাও মই ফেচবুকতে পাতো, মেছেজ হওঁক বা ফোন কল হওঁক মই অকল ফেচবুক বাকী ইনষ্টা, হোৱাটছআপ, ইউটিউব এইবোৰ একো নাচাওঁ।
অ।
কেতিয়াবা কেতিয়াবা মাজে - মাজে যাও আৰু হোৱাটছএপত মানে ফেচবুকত চাই - চাই আমনি লাগিলে ইনষ্টাতে এবাৰ যাও হোৱাটছাপ এবাৰ যাওঁ সেনেকে কৰো আৰু।
এনে ৱাটচাপত ষ্টেটাচ দিয়া নে নাই?
এ ষ্টেটাছ মই কেতিয়াবা-কেতিয়াবা লগাও। মই হোৱাটছাপত নাযাওৱেই।
ময়ো ছেম। মই কেতিয়াবা কেতিয়াবাহে লগাওঁ। এনেই সদায় সদায় লগাই থাকিব ভাল নালাগে। কি দেখাবা আৰু ন চৌ
অ-অ আৰু কিছুমানে যে ষ্টেটাছ হয় হা
তুমি কিবা এটা দামী বস্তু খাইছা সেইটো মানে ষ্টেটাচত লগা এইটো চৌ অফে হয় ন?
অ।
সেইটোৱে, তুমি যি খাই আছা সেয়া বেলেগেও খাই আছে। সেইটো বস্তু ষ্টেটাছত লগোৱা প্ৰয়োজন নাহে। বোলে হয়টো বোলে ইনপৰ্তেন্ত কিবা ন'টিছ।
অ',
মানুহে দামী ৰেষ্টুৰেতত গৈ। পেলাই গিলাচটো ফটো উঠাই আন চাই দিয়ে।
দূহেজাৰ চিমটো
এইটো চৌ অফে হয় ন।
উম, এ কিছুমানে চৌ অফ কৰি ভাল পায় কাপোৰ সেইটো ষ্টেটাছ দিলে কিবা এটা খালে সেইটো ষ্টেটাছ দিলে। ঘৰত কিবা এটা ষ্টেটাছ বস্তু সেইকাৰণেহে মানে হোৱাটচাপটো খুলি থৈছো ফেচবুকটো খুলি থৈছো এনেকুৱা লাগে আৰু কোনোবা সময়।
উম, মই নাচাওৱে কাৰো ষ্টেটাছ ৱাটচাপত কৰো ষ্টেটাছ নেচাও মই মোৰ ষ্টেটাছ চালে - চালে নেচালে নাই। কিন্তু মই ইম্পৰ্টেণ্টবোৰহে দিও কলেজৰ হওক। বা এনেক নটিচ বোৰ যেতিয়া ৰেজিষ্ট্ৰন ফৰ্ম ফিলপ বেকাৰ এনে দিয়ে। এইবিলাক লাভ নাই।
উম, হেতিয়ে আৰু এনে দি থৈ পেলাই আমনি লাগি যায়। মানে যে ত্ৰিশতা ঘৰত মান দিয়ে।
উম সেইটো তেনেকে নাপাও যে দিবলৈ কৰিবলৈ বা চাবলৈ কৰিবলৈ বুইছা। বহুত প্ৰব্লেম হয় নেটটোৰ কাৰণে।
মই হোৱাটছাপত নেযাও ষ্টেটাচো নাচাও প্ৰায় মই ফেচবুক চলাও ফেচবুকতে চাই থাকো আৰু চৰ্ত ভিডিঅ' চাই মোৰ ভাল লাগে। সেইখিনি দীঘল - দীঘল।
মা আছে।
উম, আছে।
কি কৰিছে?
এ আছে এনে মায়ে ভাত খাই পেলাই বহি আছে বাহিৰতে। গৰুৱাই
গৰমত নেমু চৰবত খাব লাগে ন।
উম
সুখ মানুহৰ নেমুৰ চৰৰত মানে হাইড্ৰেচনৰ দৰকাৰ এই সূৰ্য পোহৰে চববোৰ মানে। শক্তি লৈ লয়। নেমু টো মানে চেপি কিনে চেনীয়ে অকণ নিমখ অকন দি পেলাই ঘুটি কেনে খাবানা কি টেষ্টি লাগে। মানে হেৰিয়াত আছে মেৰত আছে।
অহ
মাৰ নেমু গছ আছে মানে তাৰ ঘৰৰ ওচৰত এটা আৰু এখন ঘৰত বহিছে ঘৰখনৰ পোৱালি কেইটা মানে চোৰ
অ, লৈ - লৈ যায়।
সিহতে মানে কেৰাহীটো বহাই পেলাই ভাবে কি এই ৰস তহতে কেৰাহীটো বহাচোন মই। সিহতৰ দোকান সিহতৰ বাৰি - বাৰিৰ পৰা কি গজিছে লৈ আহোগৈ।
উম, এই কিছুমান থাকেই তেনে আমাৰ ঘাতে শিকাব লাগে ন ইমান। কষ্ট কৰে খেতি কৰা হয় কিয়নো ল
টো বুজি নাপাই আমাৰ যোনখন ভেটা দিছিলে ন।
কোৱা নহয় - নহয়।
সেইটো কিমান ক'বা কোৱা ইমান গালি পাৰে দেউতাই তেও মানে লাজ নাই। আমাৰ যোনখন ভেটা দিছিলে বাহৰে সেইখন ভেটা গোটেই খন ভাঙি - ভাঙি সিহতেৰ জুই বনাই ভাত বনাই খাই দিলে।
উম, এই কিছুমান গাও মানে থাকেই। মানে এডাল কাঠি ওলাবহে পায় বাকী কেইডাল সিহতে ওলাই লৈ গুচি যাবগৈ ভ
তলফালেদি পোৱালি কেইটা সোমাই আৰু তহিলং কৰি লৈ গুচি যায়। কাৰণ আমাৰ তাত থকা নহয় ন মানুহ কেতিয়াবা কামতহে যাও। এতিয়া পথাৰৰ কামৰ কাৰণে তাত থাকিব মানুহ ঘৰত নাথাকিব এইকেদিন এতিয়া সুবিধা পোৱা নাই যেতিয়া সুবিধা নাপাব তেতিয়া এটা বস্তু থাকিব নিদিয়ে। বহুত চোৰ বে পোৱালিকেইতা কিমান গালি পাৰিবা আৰু ন
ত
মানে চাৰি পাঁচটা পোৱালি গোটেই কেইটা চুৰ সেইকাৰণে সিহঁতক গাঁৱৰ কোনো মানুহ দেখিব নোৱাৰে।
এ ধৰি লৈ পেলাই পিটিয়ে দিব লাগে আৰু
এ আমি এতিয়া চকুৰে দেখি এতিয়া সিহঁতে যদি চুৰ নকৰে তুমি বেলেগক ধৰিবা নেকি?
অ আৰু নহ'লে গছ কতনো যাবনো?
সেইটো ছোৱা আমি দূৰৰ মানুহক জাজ কৰাতকে প্ৰথমতে নিজৰ খিনিয়ে চাই লব লাগে। কৰো দূৰৰ মানুহে চুৰ কৰিব নাহে ওচৰ খিনিয়ে বদমাছ গম পাইছেনে?
নিয়ে আৰু কোনেনো নিব আহিব দূৰত বা দূৰৰ মানুহে দেখুৱাবতো লাগিব, লাগিব বুলি আমুকত আমুকতো বস্তু আছে
ওচৰৰ খিনিয়ে বদমাছ দূৰক দুখ দি লাভ নাই নহয়।
উম আছে আৰু ইয়াত আমাৰ বাৰু আমাৰ ফালেও একেই কিনো কবা আৰু
একে অ